নাছিলো ভাল।
অ কাঠ খাই খাই কাঠ খাই খাই গৈছিলে অ অ ভালেই ভালে আপোনাৰ ভাল
আছো বাৰো অলপ চলপ। মানে পৃথিৱী হৈ আছে। তেতিয়া। অকনমান ভাল পাইছো মাজে মাজে ধৰে আৰু। আৰু তোমাৰ।
এই মোৰো এই বিষ হৈ আছে মইো সেই ফিজিঅ'থেৰাপিহে কৰি আছোঁ
অ মই ও ঘৰতে। কৰি আছো আৰু এনেই হেৰি কৰি পেলাই নিজেই। ফিজিঅ'থেৰাপিলৈ মানে হেৰিলৈ যোৱা নাই। ভাত খালা নে?
অ' খালোঁ-খালোঁ, আপুনি খালে?
মই খাই বৈ উঠিলোঁ, বোলো ফোন এটা কৰোঁ তোমালোকৰ খা-খবৰ বহুত দিন লোৱা নাই। এইকাৰণে বোলো ফোন এটা কৰোচোন কি কৰি আছা বোলো। অ'। আজি সেই পুৰণিগুদামলৈ গৈছ লো পুৰণি গুদামলৈ গৈছিলোঁ, অ, তাতে মানে সেই বিয়া খন আছিলে, বিয়া খনলৈ গৈছিলোঁ গৈ পেলাই সেয়া বিয়া বাৰু খালোঁ আৰু খাই কৰি পেলাই সন্ধিয়া পালোঁহিই তাৰপিছত বিয়াখনলে গৈ ভাল লাগিলে। এ হেৰি ছোৱালী এ ছোৱালীৰ বিয়া ৰাতিলৈ নাথাকিলোঁ আৰু।
অ'-অ'-অ'-অ' এতিয়া বিয়াৰ ব তৰ চলি আছে নহয়। বিয়া ধেৰ অ।
বিয়াখনলৈ মানে ইমানকে মাতিছে ন'গলেও মানে বেয়া লাগে সেইকাৰণে মা গ'লো আৰু নিমন্ত্ৰণটো ৰক্ষা কৰিলোঁ আৰু এনে টো আমি বিয়া তেনেকে খাবই নোৱাৰোঁ, আজি কালি বাচি খোৱা সেইকাৰণে মানে আৰু । কুচি কুচি খালোঁ আৰু যিকণ খাব পাৰোঁ। বিয়াততো অনেক খুৱাই আমি এতিয়া সেইবোৰ খাব নোৱাৰোঁ নহয় আ আজিকালি এ হেৰি বিয়াত বহুত ভেৰাইটিজ বস্তু দিয়ে।
অ'-অ'-অ'-অ' সেইটো হয় অ।
কিবা এটা খাই খাওঁ আৰু নেখালেও নহয় কিবা এটা খাওঁ আৰু নিয়ম ঘৰত আহিয়েই ভাত সেইকাৰণে খালোঁ আৰু। ভাত পানী বনাই চিম্পুলকে আজি যি মংল বাৰ ঘৰতো নিয়ামিচেই খাওঁ। তাকে খাই বৈ পেলাই সেয়া বোলো। ফোন এটা কৰোচোন তোমালোকৰ কেনেকুৱা খা খবৰ? ছোৱালীজনী ঠিকে আছে?
অ', আছে আছে ভালেই তাই।
অ', ল'ৰা।
নাই সি চাকৰি জেগাত আছে।
অ'।
আহিছিলে মাজতে এই আমাৰ ওচৰত বিয়া এখন আছিলে আমাক সন্মুখৰ ঘৰৰ ল'ৰাজনৰে বিয়া আছিলে। বিয়া খাবলৈ আহিছিলে আহি আকৌ গ'ল। পিছদিনাখন এ এ ৰাতি থাকিলে আৰু।
অ' বিয়া বিলাক এতিয়া, এতিয়া বিয়াবিলাক বহাগত শেষ হ'বৰ জেঠত বিয়া নাই এইবাৰ।
অ' অ' জেঠত কিবা অ অ মইও শুনিছো মল্লমাহ বুলি।
অ পূজা সে হেৰি মানে বিয়া সেইবিলাক নহব আৰু।
অ', অ', অ' মইও শুনিছো।
অ, অ, আছে। এয়া এ তোমালোকৰ আমলখিজোপা আছে নে?
অ' আছে আছে এতিয়া আমলখি নাই আৰু শেষ হল।
এ আকৌ অহা বছৰলেহে ন,
অ মানে এইবাৰ বহুত ফুলিছে মানে এইবাৰ অহা বছৰ আৰু লাগিব।
এতিয়া ফুলিলে নেকি?
অ এতিয়া ফুলি মানে ফুলি হৈ গল। মানে হেৰিতে ফুলে আপোনাৰ এ যেতিয়া আমলখি লাগি, লাগি থাকোতে মানে ফুলেই তাৰপিছত এতিয়া মানে, ফুল চুল একো দেখা নাপায়। ফুলি মেলি গ'ল নহয় একো যেন নাই অলপ। কিছুদিনৰ পিছত মানে অক্টোবৰ মানৰ পৰা আকৌ দেখা পাম আৰু কলি বিলাক।
অ', এই পাটৰ লগত মিলি থাকে। চাগে ন,
পাতৰ লগত মিলি থাকে তাৰপিছত মানে অ আপোনাৰ হেৰি ফাগুন চততে ফুলে ফুলা ফুলবোৰ খৰে নহয় তেতিয়া দেখা পাওঁ। তাৰ পিছত এনেকুৱা লাগে যেন চব যেন সৰিয়ে গল নায়ে নেকি আৰু। গছত গুটি তাৰপিছত আকৌ অক্টোবৰ মানত দেখা- দেখা অক্টোবৰ মানৰ-পৰা অকণ অকণ। ডাঙৰ হয় নৱেম্বৰত মানে খাব পৰা হয় ইমান পুৰঠ নহয় আৰু। মানে কলি। থাকটো খাব পাৰি আৰু নৱেম্বৰত। উ মানে আচাৰ চাচাৰ বনাব নোৱাৰি। এতিয়া। তাৰপিছত বাৰু আপোনাৰ। একেবাৰে হেৰিলৈকে মানে প চ'ত মাহলৈকে থাকে। এই আমলখি।
অ যোৱাবাৰ দিছিলা নহয় আমাৰ হেৰি আমলখি আমালে।
অ'-অ' বৌহ'ত।
অ' মই হেৰি ৰ। ৰ'দত শুকুৱাই পেলাই নিমখ দি পেলাই থৈ দিছো এতিয়াও আছে এতিয়া হেই মাজে। মাজে মাজে খাওঁ মানে চকুৰ কাৰণেও ভালতো আমলখিটো এনেও অ মই মাজতে চকুৰ। কৰিছে। ছিলো তেতি। তেতিয়া মানে সেই আমলখিটো মই ৰেগুলাৰ। খাইছিলো হেৰি ৰাতি তিয়াই থওঁ তিয়াই। পেলাই ৰাতিপুৱা পানীতটো অকনমান। ক'লা নিমখ দি তেনেকে। একগিলাচ কৰি খাই দিওঁ। আৰু পাইখানা চাইখানাও খুলোচা। হয় ভাল আমলখি। পিটো বৰ ভাল আমাৰ জেগা নাই যে এতিয়া ডাঙৰ গছ হয়।
অ অ আমাৰ এ বহুতে নিয়ে অ ছজনা এজোপা কাটা। কাটিবলগীয়া হ'ল। মানে এজোপাহে আছে। দুজোপা আছিল নহয় এজোপা মানে। কাটি দিব লগগীয়া হ'ল এই কিবা খুলুং এটা হৈ গ'ল গছডাল মানে ঘৰতে। পৰি যায় বুলি ভয় লাগিলে
অ'।
এজোপা কটাই দিলোঁ। উম, এজোপা আছে এবাৰ লাগি লাগিছিলে। হেৰি, এই পাৰিব নোৱাৰোঁ যে, বহুত ওখ হৈ যায়। তাৰপিছত ছতে মানুহ, ল'ৰা এটা আহি পাৰিলে পাৰি, মানে, সেয়াই একেদিনাই পাৰি আৰু চবকে বিলাই, মেলি শেষ কৰিব লাগে, নহ'লে আপোনাৰ নিজে, নিজে পাৰিলে এডাল কে পাৰি খাই থাকিব পাৰি। নিজে নোৱাৰোঁ যে পাৰিবলৈ
অ', সেই গছজোপা আচলতে, পুলি হওঁতে অকমান ডাল টো কাটি দিলে, জোপোহা হ'লে, তেতিয়া তলতে তোমালোকেও পাৰিব পাৰিলা হেঁতেন। মস্ত ওখ হৈ গ'ল
নহয়, ওখ হৈ যায়। নহয়, ডাল ভাং, কাটি এতিয়া প্ৰত্যেক বছৰে য়া ডাল কাটিয়ে দিলোঁ। এইবাৰো আকৌ, মানে, ইমান বাঢ়ে নহয়। একদম লেং-লেংকে বাঢ়ি, মানে, ওখ হৈ যায়।
উম, সেইটোৱেই দিগদাৰ। পাৰিব নোৱাৰিলে, ধৰা, এতিয়া পাৰিব পাৰিলে ৰেগুলাৰ ঘৰতে খাই থাকি কিবা পাৰি। এতিয়া এদিন পাৰিলেনো, কিমান খাবা আৰু ন, এদিনতে
এ, অ'। একেদিনাই পাৰি আৰু সেয়া চবকে বিলাই কৰি দিওঁ ফ্ৰিজত দুডালমান থৈ পেলাই খালো, আৰু তথাপিও খোৱা হৈছে। ময়ো অলপ কিবা হেৰি-চেৰি লগাই, বাৰি-চাৰি লগাই পেলাই পাৰিছিলোঁ বাৰু। দুডালমান, মানে, যেন-তেনে, মানে, হেৰি দাইলে-চাইলে দি হ'লেও খোৱা হৈছে। আমলখিও, মানে, বহুত খোৱা হৈছে। মানে, তাকে কৈছোঁ, বোলো, বহুত ভাল বস্তু খাই-খাই দেখোন, এয়া, বিষ-চিষ দেখোন ভালে নোহোৱা হ'ল
অ', এই ছজনাতটো বিষৰ কাৰণে ভাল বুলি কয়। আমলখিটো বাৰু, হেৰি, কাৰণে ভাল। চকুৰ চকুৰ কাৰণে ভাল হয়, আৰু ভিটামিন-চি'টো থাকে। কিন্তু, অ', ছজনাত কিন্তু ভাল। চব, বিষৰ কাৰণেও ভাল বুলি কয়। ময়ো খাইছিলোঁ। মাজতে পাত আনি পেলাই। উম, পাত আনি পেলাই। তেনেকে মই ৰস ৰসটো বনাই পেলাই, তেনেকে এক গিলাচ খাই দিওঁ। এ তাৰ পিছতে, মাজতে আকৌ, নাইকিয়া হ'ল নাইকিয়া হ'লে, আকৌ পাহৰিও যাওঁ। মাজে-মাজে, হে-হে। মনত পৰিলে আনোঁ। খাওঁ এনেকে সদায়
আমাৰ আকৌ আছে অ' আমাৰ আকৌ ইমান মানে মন গ'লে খাওঁ ইমান খোৱা নহয়। এই দাইলত দি খাওঁ কেতিয়াবা, বৰ বৰ বনাও বেচন চেচন দি পেলাই, কেতিয়াবা ভাজিও বনোৱা এনে ৰস খোলীয়া খোৱা নাই কিন্তু,
মই আকৌ ৰসটোহে খাই ভাল পাওঁ।
সদায় সদায় খাব পাৰি ৰস কলিয়াই খালে সেইটো।
অ ৰসটো মানে কি কৰিব লাগে জানা পাতকেইটা ভালকে ধুই, পানীকণ মানে এ এ ধৰিলা একগিলাচ পানী দিলা নহয় এগিলাচ, পানী দি যেতিয়া উতলিব পাতকেইটাত, দি দিবা উতলাই উতলাই আধা হ'ব যেতিয়া পানীতটো তাৰপিছত সেইটো চেকি পেলাই খাই দিবা কালাৰটোও ধুনীয়া লাগে দেখি। একদম হেৰি কালাৰ নিচিনা হৈ যায় বা ৱাটাৰ কালাৰ নিচিনা হয়। খাবলৈও ভাল সেইটো, তেনেকে
অ', নিমখ অকণ দিব লাগে চাগে নেকি? নিমখ অকণ দিব লাগে নে নালাগে?
ক'লা নিমখ অকণ দিব পাৰা। তেতিয়া টেষ্ট একো টেষ্ট নাপাইতো উম, তেনেকে খাবা।
মে দাইলতে দি দিওঁ যে, আনি মানে হেৰি কি বুলি কয় তেতিয়া ভালেই লাগে বাৰু দাইলত দিলে খাই। মানে হেৰি কৰি দাইল সিজাওঁতে লগ অ', লগতে দি দিওঁ। বিলাহী চিলাহীও লগত দি দিওঁ‌ তে
অ'।
তেতিয়া খাই ভাল লাগে।
অ'। মই সেই আমাৰ গিলো এযো পাও আছে নহয় গিলৈ চিনি পোৱা নহয় ন? সগুনি লতা
অ', গিলৈ চিনি পাওঁ কিনো অ', অ', অ', অ'।
অ', মোৰ একে ধুনীয়া হৈছে, এইবাৰ মানে একে গুটি হৈছে আঙুৰৰ নিচি না এনেকে থোপা থোপকে এতিয়া পকীছে দেখ কি বলে গছজোপা একে সেউজ
অ গুটি অ এই আপোনালোকৰ পৰা আনি আনিব লাগিব অ মই সেইটো গছজোপা মানে তেনেকৈ ভালকৈ দেখা নাই, এনে জানো আৰু। আপোনালোকৰ পৰা সচ আনিব লাগিব, অহ।
অ নিবা হেৰি এইটো মানে বাৰিষাত পতককে হয়, মানে এই খৰালি অকনমান। শুকাই যায় হেৰিবলাক গছতো শুক শুকাই যায়। মাঘ মাহত একে শুকাই যায় আৰু তাৰ পিছতে আকৌ বৰষুণ পৰাৰ লগে-লগে আকৌ ধুনীয়াকে ডাল পাত আহি এতিয়া আমাৰ গুটি সেউজীয়া হৈ আৰু গুটি লাগি পেলাই তিবোৰ পকি গোটেই আঙুৰ হৈ আছে দেখিয়ে মজা লাগিছে।
হেৰি মানে লতাহে হয় চাগে, ন?
লতা হয় কে পকাই পকাই গোটেই লতা হয়। নামেই শগুনী লতা। ক তামোল এজো পা আছে তামোল জোপাটো পকাই-পকাই আমাৰ একদম হেৰি বহুত হৈছে। তাৰ পিছত আজি আকৌ মানুহ এগৰাকী কে খুজিছে শগুনীলতা লাগে এই, মই বোলো এতিয়া পাৰা মানুহে নাই, মইও পাৰিব নোৱাৰোঁ আৰু ম হেৰি, পাৰিলে মানে এটা মানে বস্তুটো পাৰিলে গোটেই আঠাটো ওলাই যায়, এই কাট তিব জানিব লাগিব মানে, হেৰিকে গাঁঠিত গাঁঠি ৰাখি কাটিব লাগে, নহ'লে গো গোটেই বস্তুটো আঠাটো ওলায়, ৰসতো ওলায় মানে সুক শুকাই যায়, তাকে মই বোলো বাৰু মই কাইলৈ যদি মানুহ এজন পাওঁ আৰু বাৰি কৰি দিম আৰু এই এশত লতা বেমাৰ ভাল কৰে কাৰণে নামটো শগুনী লতা। শগ
অ', অ', শগুনি, অ', হেৰি অ', বুজিছোঁ, অ', হেৰি এইটো কি-কি-কি তিতা নে?
অ', তিতা, তিতা যদিও মানে খাব পাৰি আৰু ধুনি-ধুনীয়া কালাৰটো হয়, হেৰি নিচিনা বাট একে বাকলিটো গুচাই টুকুৰা-টুকুৰ কে থেতেলিয়াব লাগে, খুন্দনাত তেনেকে থেতেলিয়াই লৈ তেনেকে সেই পানী একগিলাচ পানীত তুমি দি সেইখিনি আধা কৰি পেলাই তেনেকে খাব লাগে ৰাতিপুৱা খালি পেটত আৰু দুপ পুৰীয়া ভাত খোৱাৰ আগতো খালী পেটত খাব পাৰা। সন্ধিয়াও তেনেকে খাব পাৰা কিন্তু আমাৰ ইমান বেছি নেখায় এবাৰেই খাওঁ, খালী পেট টত ৰাতিপুৱা মাজে মাজে খাওঁ। মানে। মানুহৰ হেৰিটোও ভাল কৰে।
উম উম উম মই আনিব লাগিব আপোনালোকৰ পৰা অ।
অ।
উম উম।
আৰু মানে এইটো সহজতে হয়। তোমাৰলো। আকৌ হেৰি গছত দি দিব পাৰিবা অ দোকানতো থাকে মই আগতে কিনি আনিছিলো এতিয়া যেতিয়াই। আমাৰ ঘৰত হ'ল মোৰ এতিয়া তিনি বছৰ হল ন চাৰি পাঁচ চাৰি বছৰ হ'ল সেইকাৰণে এতিয়া। হৈছে তিন বছৰ পুৰা হ'ল। চাৰি বছৰত সোমাইছে। তেতিয়া মানে গুটি ধৰিছে গুটিৰ পৰাও হয়। পুলি।
তামোল গছতে দিব পাৰি ন।
অ'। তামোল গছতো দিব পাৰি আৰু মানে হেৰি তোমালোকৰ হেৰি আম গছ নাই। আম গছ, নিম গছ, অহ চজিনা গছতো দিব পাৰিবা নিম গছতো মই-মই নিম গছত দিছ। নিম গছত দিয়াতটো বোলে বেছি ভাল তাৰ পিছত। নিম গছৰ পৰা গৈ মানে ওচৰতে তামোল আছে যে। অ, মোৰ নিম গছৰ পা গৈ তামোলত বগাল নিজে নিজে আকৌ অমিত তা আছিল, অমিতাজোপা একবাৰে গোট তে একে ইমান বেছি হ'ল যে, অমিতাজোপা ভাঙি গ'লগে। ৱেট বেছ চি হৈ গল দুজোপা অমিতা তেনেকে ভাগিল যোৱা বছৰ এতিয়া তামোলত একে পকাই-পকাই ওপৰলৈকে গৈছে, দেখিবলৈ ভাল লাগে কিন্তু। মস্ত মস্ত শকত হৈছে যে মানে, হেৰিত
উম এইবাৰ গলে মই আনিম দিয়ক সচটো এই বাৰিষাতে লগালেহে হব চাগে অ
অ নাই এনেও হ'ব অ', বাৰিষা মানে হেৰি হয়, সোনকালে হয় আৰু।
আহ অ অ তাকেই ঠিক আছে বাৰু, অ', অ', বাৰু-বাৰু হ'ব দিয়ক, ভাল লাগিলে কথা অ ঠিক আছে দিয়ক অ', অ'। হ'ব দিয়ক। অ।